হেল্ল', কি খবৰ? কি খবৰ?
তোমাৰ?
মই আছোঁ দিয়া।
খবৰে নোলোৱা।
খবৰে নোলোৱা তাকেইতো, তোমাৰো খবৰ নাপাওঁ তেনেকে।
অ' আজিকালি কনটেক কমিয়ে গৈছে, আছোঁ ৰ'বা এনে তুমি?
ময়ো এনেই আছিলোঁ, ভাবিলোঁ তোমাক ক'ল কৰো।
অ', ভালে কৰিছা।
বাকী কেনেকুৱা চলি আছে চব?
ঠিকে চলি আছে, তোমাৰ?
মোৰো চলি আছে দিয়া, তেনেকে।
অ'।
আচছা মই শুনিছোঁ, তুমি বোলে কঁঠাল খাই বিৰাট ভাল পোৱা?
কঁঠাল?
অ'
অ', তোমাৰ যে, কঁঠালৰ এয়া মানে, মানে নপকোতে যোনটো ৰান্ধি খাই ইমান ভাল লাগে ন, সেইটো?
আচ্ছা, মই শুনিতো তাকে, পাওঁ, পাওঁ। মাংস টেষ্ট মাংসৰ নিচিনা লাগে তো
তাকে আকৌ সেইটো, মানে বনাব জানিলে বেছি ভাল লাগে।
অ', খাদ্যতো অলপ যদি মছলা পাতি ধুনীয়াকে দিব পাৰি ধুনীয়া লাগে।
তাকে আৰু তাৰ পিছত মানে কঁঠালত গুটি যে খাৰ বনাই খাই আৰু ভাল লাগে।
টৰ যিটো চ্চছৰী বুলি কয় আমেন যিটো হেৰি সেইটো খাই মই বিৰাটেই ভাল পাওঁ।
অ', ভাল লাগেটো।
সেইটো খাই অ', সেয়াও খাই ভাল লাগে, টেঙাম টেঙা জুলত মাছ দি কিনে খাব বিৰাট মন গৈছে মোৰ।
তাকেহে মোৰ আকৌ কচু দি মাছ খাব মন গৈছে।
অ', কচু। অ', তুমি খাওঁ কচু। কচুটো তোমাৰ সেই আমাৰ দালিত দি কেনে সেনেকেও বনাই নহ খুব ধুনীয়া লাগে খাই।
অ'।
মই খাইছিলোঁ সেনেকেও বা বহুত ধুনীয়া লাগিল দেই।
কিন্তু আমাৰ অসমীয়া খাদ্যৰ জুতিবোৰেই বেলেগ।
উম, ঠিক কৈছা।
এনে তুমি অসমীয়া খাদ্যত কি ভাল পোৱা?
মই
অ'।
মোক আ, মই আটাইতকৈ বেছি ভাল পাওঁ আমাৰ যিটো চাটনি তাটনি থাকিব লাগে। নিৰামিষ, নিৰামিষ ডালি বতা তাৰপিছত তিল বতা তা নেমু তেছ
অ'।
মাছ পুৰা
পইতা ভাত।
পইতা ভাতটো মই খাওঁ খাই যিটো মানে পেটটো যি ঠাণ্ডা পৰি যায় ন'।
তাকে।
মানিব লাগে আও।
অ', আকৌ তোমাৰ মাহঁৰ দালি খাইওটো ভাল লাগে, মাহঁ
অ', অ', অ', হাঁহৰ কথা কোৱাই নাছিলোঁ মানে হাঁহৰ আৰু জুতি কি কম।
এতিয়া আৰু হাঁহ ক'ত খোৱা হ'ব বিহুতে খোৱা হ'ব উৰুকাৰ সময়ত।
হা হা মই খালোঁ প' যোৱা পৰহি খালোঁ।
অ', অ'। আৰু গৰমো পৰিছে নহয় কি খাবা।
অলপ সেইটো কাৰণে ভয় লাগে কমাই কমাই খাই আছোঁ আৰু মানে সেইদিনাখনে কমকে খালোঁ এপিচ দুপিচ কে খাই দিছো আৰু।
অ', আৰু আৰু এটা কাম কৰিব পাৰোঁ আমি তোমাৰ ফ্ৰেড খিনিক ওলোৱা, মোৰ ফ্ৰেণ্ড খিনিক ওলাও উজনিৰ এসাঁজখন যে খুলিছে তাতে খাই আহো ব'লা অসমীয়া থালি এখন।
অ', ভাল আইডিয়া দিছ
দীঘলীপুখুৰীৰ পাৰত যে, উম। তোমাৰ ই একেলগে তোমাৰ কিবা থাৰ্টি এটা আইটেম দিয়ে নেকি? অ',
সেই নাজানো সেইখনৰ বিষয়ে কোৱাচোন অলপ।
বহুত ইনষ্টা ভাইৰেল দেখি আছো। তাতে বোলে টু-টুৱেণ্টিত, মানে ভেজ থালি থাৰ্টিটা আইটেম আহে। মানে চব আছামিচ। বহুত আহে ভাজিয়ে বহুত আহে দালিয়ে তিনিখন মান দিয়ে।
আচ্ছা,
তাৰে বোলে লোকেল মুৰ্গী মাংস বহুত টেষ্টি হয়।
হয় নেকি? আচ্ছা, জুতি ল'ব এবাৰ যাব লাগিল তেনেহলে।
পাৰি এইকেইদিনতে যদি প্লেনটো বনোৱা আমি খাই আহিব পাৰো।
উম প্লেট কিমানকে বুলি ক'লা।
টু-টুৱেণ্টি।
দুশ আচ্ছা দুশ বিশছ। ঠিকেচোন বৰ বেছি দামো পোৱা নাই।
তাকে আমি যদি বেজ এখন লও দুজনে ভগাই খাব পাৰিম ত্ৰিশটা আইটেম অকলে খাব নোৱাৰি।
ঠিক কৈছা ইমানটো খোৱা সম্ভৱ নহয়।
এক আৰু আজিকালি বৰ ভাল পাওঁ আৰু আজি আজিকালি তোমাৰ ফাষ্ট ফুড ইমান ওলাইছে ৰাস্তাই তে ৰাস্তাতে কিমান দোকান দিছে।
উম হম সেইবোৰ ভাল লাগে খাই কিন্তু সদায় খোৱাতটো বেয়া।
সদায় খোৱাতো বেয়া আৰু এটা কথা গম পোৱা।
কি?
তোমাৰ যে কমাৰ্চ কলেজ যে আছে তাতে যে এখন ফুস্কা ফেমাচ দোকান আছে চাত ইমান টেষ্টি।
অহ সন্মুখৰ দোকানখন ন। মই এদিনে খাইছিলো। বৰ ধুনীয়া বনাই দেই বাপ, ৰে।
তাকে এদিন খাব যাও বলা।
হা পাৰি কিন্তু দেই। আ তুমি লগৰ বিলাকক লগ ধৰা ময়ো কৈ চাও।
তাতে দুখন আছে এখন যে তোমাৰ ৰাজগড়ত পাই ৱাই-ৱাই চাট।
আহ,
সেইখন আৰু ফেমাচ।
হয় নেকি অ সেইখন তটো তোমাৰ এই ইনফ্লয়েজাৰৰ কিবা আছিলে চাগে ন।
অহ' হয়- হয়।
আচ্ছা - আচ্ছা - আচ্ছা এইখনত যাই চাব পাৰি কিন্তু এবাৰ।
অহ' আৰু হেৰি দেখিছা খামৰেঙাত যে বহুত ভাইৰেল হৈ আছে আমৰ চাটনি মম।
অহ ' দেখিছিলো- দেখিছিলো।
তালৈকে যাব পাৰিচোন এনে ফুৰি আহাও হব খোৱাও হব আমাৰ।
উম ঠিক কৈছিলা এইটো।
তাৰে মমটো বোলে বহুত টেষ্টষ্টি। তাৰে বোলে মমটো বহুত টেষ্টি।
আচ্ছা অহ ' এবাৰ টেষ্ট কৰি চাব লাগিব আৰু মইতো খাই পোৱা নাই।
এনে গৈছ নে খামৰেঙা বিল?
খামৰেঙা যোৱা নাই যোৱাৰ কথা ভাবিছো।
অহ 'এবাৰ তাৰে মম আৰু চাটনিটো ট্ৰাই কৰিবাচোন যোনটো আমৰ চাটনি দিয়ে।
হম- হম এবাৰ যাই চাব লাগিব তুমি যাম বুলি কিবা প্লেন বনাইছে নেকি?
জুলাই মাহত যাওঁ নেকি?
জুলাই চাও বাৰু আমাৰ কলেজৰ পৰা যোৱা কথা আছিলে নহয় ট্ৰিপ এটাত।
অহ- অহ
তাৰ আগে - আগে কৰিব লাগিব আৰু।
অহ ' ঠিক আছে তুমি মোক জনাবা।
নিশ্চয় কিয় নযনাম অকলে -অকলে যাব নোৱাৰি নহয়।
আমাৰ দিছপুৰৰ কাষত যে মানে গণেশগুৰি বিশালখন আছে তাতেও বৰ ভাল- ভাল খোৱা বস্তু পায়।
উম ঠিক কৈছে।
হল
মই তাতে খাইছো দেই আৰু এখন আছে তাতে আহ' হোটেল এখন আছে লক্ষ্মী বুলি।
অহ - অহ লক্ষ্মী কেবিন নেকি?
তাতেও ধুনীয়া- ধুনীয়া খানা দিয়ে তোমাৰ।
তাৰে চিঙৰাটো টেষ্টি।
উম আৰু আমাৰ যে কলেজৰ কাষতে এখন যে কচৰি দোকান আছে।
অহ ' তাৰে কচৰিতটো ইমান টেষ্টি হয় মোক কলেজ গলে সদায় খোৱা হয়।
আচ্ছা উম হম ৰিজনেবল হয় দামটো। বেছি নকয় তাৰ কাষতে আৰু আৰু এখন সুলিলে।
কি খুলিছে বা।
এখন ঘুগুনি খুলিছে।
অহ'ৰাতিপুৱা পুৰি চবজি পাই নেকি?
অহ ' সেইখন দেখিলো মই এবাৰ সেইখনো ট্ৰাই কৰি চাব লাগিব।
অহ ' ৰাতিপুৱা মৰ্ণিং ক্লাছ থাকিলে আমি যাম দিয়া। খাবলে।
অহ ' হ পাৰি -পাৰি তাতে সোমাব লাগিব।
অ', এনে তুমি চান্দমাৰীত আহিছা নে নাই? চান্দমাৰী যে কেফে বিলাক আছে।
অ'কেফে বিলাকত যোৱা নাই ৰবা যোৱা তেনেকে মই এই জু-ৰোডৰ এখন চাইছিলো। কিন্তু আধাৰ পৰাই কিবা এটা কামত যোৱা নহ'ল আৰু।
থুপপাত গৈছা চান্দমাৰিৰ? তাৰেও খানা টেষ্টি। তিয়ে হয়।
অ' গৈছো তাতে খাই ভাল লাগে।
তোমাৰ এইয়া হেৰি ম'ম'টো।
উম। বৰ টেস্টি বনাই কিন্তু।
অ', অ'অ'চেজন ম'ম' আৰু মালাই ম'মটো বহুত। টেষ্টি হয়।
অ', তাৰে মই চুপটো খাই বেছি ভাল লাগিলে বেলেগ হওঁক নহওঁক।
অ'তাৰে তলত যে আৰু উইংছখন আছে তাতেও প্ৰাইচটোও কম হয়, খানাটোও ভাল হয়।
হয় ঠিক কৈছে তুমি।
অ'।
যায় আহা, আকৌ এবাৰ যাব লাগিব ৰবা মই এইকেটা এটা আইটেমহে ট্ৰাই কৰিলো। আৰু ধৰা, আৰু আছে নহয় বহুত কেইটা এদিনতেতো ইমান খোৱা সম্ভৱ নহয়।
তাকে। আৰু তাৰে ওচৰত আৰু এখন আছে তাতে তোমাৰ কম প্ৰাইজত তাতে চেক পায় তাৰপিছত জুচ পায়।
হয় নেকি? অ'এবাৰ যাই চাব লাগিব ৰ'বা সেইখনত। আমাৰ হেৰি উত্তৰ গুৱাহাটীত টো এখন খুলিছে। কাই হতেল বুলি। কাই বুলি।
অ'কেফে খন অ'বহুত ইনষ্টাত ভাইৰেল হৈ আছে খানাও বুলে তেষ্টি।
উম, তাতেও যাব লাগিব এবাৰ।
অ'।
দামবোৰ বোলে ৰিজনেবল হয়।
তাকে, ট্ৰাই কৰিলে ভাল আছিল।
যাব পাৰি বৰ বেছি দূৰ নহয়।
উম্।
তোমাৰ ৰোপৱেদি গ'লে।
অ, অ, অ, আৰু এনেই ভাল খানা লোক জানা নেকি
অ' অসমীয়া ঠডিয়ে হব লাগিব বলে জগত।
আৰু খৰিকা বুলি এখন আছে নহয় তোমাৰ এয়া শিলপুখুৰী নাপওঁতে অ' তাতেও অসমীয়া থালি পায়
হয় নেকি?
অ'
আচ্ছা তাতে বা কেনেকুৱা দাম দৰবিলাক।
দামটো প্ৰাইচটো অলপ হাই হয় কিন্তু খানা একদম অসমীয়া টেষ্টৰ।
হয়।
অসমীয়া ট্ৰেডিচনেল। খানাবিলাকো পোৱা যায়
এবাৰ ট্ৰাই কৰি চাব পাৰি নেকি?
অ' মোৰ যে মাটিমাহৰ দালি আৰু হাঁহৰ মাংস খাবলৈ ইচ্ছা।
আচ্ছা টেঙা মাছৰ জোল অ 'পাৰি এইকেইদিনতে যাব পাৰি এই তুমি যদি কোৱা।
অ' ঠিক আছে ময়ো ফ্ৰ্ৰী হলো এক্জামটো খতমেই তাৰপিছত আমি এবাৰ খাবলৈ যাব পাৰো
হয়- হয় নিশ্চয় যাব পাৰি কিয় নো ভি
অ'
আৰু কিবা চিন্তা কৰিছা নেকি?
আৰুতো নাই এতিয়াতো কলেজটো বন্ধ হবলে হ'ল। কেইদিন এনেকা ফুৰাই। প্লেন কৰো দিয়াক খাম ফুৰিম।
অ' পাৰি ত
কেফে- চেফে এক্সপ্লৰ কৰো দিয়া কেফে তাৰপিছত ৰেষ্টুৰেন্ট মানে যিমানখিনি পাৰো আৰু
পাৰি কিন্তু দেই আহ আমি এবাৰ যাই চাওঁ প্ৰথমতে।
অ -অ
এনেকুৱাকে কি কথা পাতিব পাৰে এনে তাতে যাই চাওঁ দাম দৰবোৰ মিলাই চাওঁ যদি ধুনীয়া লাগে খানাবোৰো সোৱাদ হয়। আকৌ এবাৰ যাম মই নেক্স টাইম
কবা একেলগে যাম চবেই।
হব দিয় নিশ্চয় তোমালোক। আকৌ ওলাবা
ঠিক আছে।
গোটেইকেইটাাৰ বন্ধুৱে একেলগে গলে ভাল লাগিব দিয়াচোন। বহুত দিন হ'ল লগো পোৱা নাই নহয়।
তাকে।
খানা পিনা কৰ'বাত অলপ খাব লাগিব।
অঁ কলেজ থাকিলেহে লগ পোৱা হয় এনেইতো নহয় নহয়েই কিন্তু আমাৰ কওক কেণ্টিনৰ পৰঠাটোও টেষ্টি হয়
অ' ঠিক কৈছা এইটো
দামটোও কম আৰু ই কোৱানটিটিও বহুত দিয়ে
উম সেইটো হয় কিন্তু মই বৰ ঠিক নাপাও কিয়নো তেলটো বেছিকে দিয়ে তাতে
অ' আৰু মানে গৰম গৰম খাই ভাল লাগে ঠাণ্ডা হৈ যোৱাৰ পিছত সেইটো টেষ্ট নাথাকে
উম সেইটোয়ে হৈছে চাগে মোৰ লগত সিদিনাখনে মোক ঠাণ্ডাখন দিলে বাকীতো ভালেই অ' ঠিক কৈছা এইটো চাও ভাল বনাই সুন্দৰ একদম ধুনীয়া সোৱাদ হয়
অঁ
ভাল লাগে